হেল্ল'অ
কি কৰিছা
অ এ তোমাৰ এনেই পকাতেই বাগৰি আছো তুমি
এ মই শোৱাৰ পৰা উঠিছোঁ হে অলপ আগত
ইমান সোনকালে যে কিয়
এ খোৱা মোৰ মানে ৰাতি শোৱটো দেৰি হ'ল সেইকাৰণে এতিয়া উঠাতটো দেৰি হ'ল
কিয় ৰাতি হোৱা দেৰি হল
মোবাইল চাই আছিলো আৰু কি কৰিম কোৱা
অ বোলো পঢ়ি আছিলে ল'ৰাটোৱে
এই পঢ়া শুনা নকৰাই হৈছো কবলে
অ
পঢ়িব মনেই নাযায়
কিয় বা মন নাযায়
কিমান পঢ়িবা কোৱা একদম ক্লাছ ওৱানৰ পৰা বুলি পঢ়িয়ে আহিছো পোন্ধৰ ষোল্ল বছৰতছে বেছিয়ে পঢ়িলো চাগে।
পঢ়াটো পঢ়িবই লাগিব আৰু আজিকালি এডুকেশ্যন থাকিলে একো কামেই নাই
এ নপঢ়াকেও চলি যায় পঢ়ি শুনি একো লাভ নাই কোন চানো আজিকালি পঢ়ি শুনি ডাঙৰ মানুহ হৈছে কোৱা
হয় কিন্তু তোমাৰ আজিকালি যদি ভালকে পঢ়ি লোৱা আজিকালি গৰমেন্টত তোমাৰ ভাল ভাল চাকৰি দিয়ে ন
উম হয় বাৰু নালাগে জব।
কিয় তুমি বিজনেছ কৰিবা।
হা বিজনেচ কৰিম পঢ়ি শুনি একো নাই বে এতিয়া চাই বহুত মানুহ চাইছা হল হল এতিয়া বহুত মানুহ দেখিছো মই ডিগ্ৰী কমপ্লিট কৰি কিনে অট চলাই আছে
হয় বাৰু সেইটো কিন্তু হলেও তোমাৰ ভাল পাৰ্চেন্টেজ লোৱা খিনিটো বহি থকা নাই দিয়া
এ দেখিছো মই ছেকেণ্ড ইয়াৰ তোমাৰ এইটটি আপ পাৰ্চন্টেজ আনিছে ছে সিহঁতে টম টম চলাই আছে। অ মেকাপ পঢিও দেখিছো মই মোক সোধে ন আগতে কলেজ কলেজ গলে তুমি কিমানত পঢ়ি আছা মই কওঁ কি টেৱেলভ মই চ মোৰো টুৱেলভ পাচঁ বোলে মোৰ এইটটি কিমান পাৰ্চেণ্টজ আহছিলে মই এতিয়া বেব্জয়া কৰি আছো
হয় বাৰু সেহটো কিন্তু আজিকালি মানে এনে চাবলৈ গ'লে এডুকেশচনটো লাগেইচোন
কিছুমান ক্ষেত্ৰত লাগে চব ক্ষেত্ৰত নহয় তুমি পঢ়ো বুলি লে ভালকে পঢ়িব লাগিব। তেতিয়া তুমি চিভিল চাৰ্ভিচত যাব পাৰিবা নহ'লে ধৰা তুমি প্ৰ প্ৰফেচাৰ বনিব পাৰিবা কলেজৰ
উম
ভাল এনে জব মানে চাকৰি পোৱালে বহুত টান গৈছা ন
উম হয় বাৰু সেইটো
চাকৰি বিচাৰিবলৈ বহুত টান চাকৰি কাৰণে তুমি এক্জাম দিব লাগিব সেই এক্জামটো পাছ কৰোতে মানে বহুত টান লাগি যায়
কিন্তু চোৱা আজিকালি ইমানো মানে টান নহয় তুমি যদি ভালকে ডিগ্ৰীটো কৰিলা ডিগ্ৰী কৰি যদি তুমি এ পি এছ চি বা এ পি এছ চিটো যদি ভালকে পাছ কৰা তোমাৰ অট'মেটিক চাকৰি হৈয়ে গ'ল
সেইটোৱেই
তুমি কি এনেকে পঢ়াৰত তাৰ ওপৰত তোমাৰ ডিপেণ্ড কৰিব ঠিক আছে
আজিকালিতো মেক্সিমাম চাইন্স‌অটে‌ যায় চাইন্স লৈ কিনে সিয়তে নিট দিয়ে জে ডবল ই দিয়ে এইবোৰে কিন্তু ত
আৰ্টছৰ একো ভেলু নথকা নিচিনাই হৈ গৈছে তোমাৰ আজিকালি এইটো জানা মানুহে ইটিকিং কৰা হৈছে এছাম লোক আছে নহয় তেনেকুৱা তোমাৰ অঁ তাহাত ত চাইন্সত হে লৈছে নেকি অঁ চাবি দেই ভালকে পঢ়িবি আকৌ আৰ্টছত লৰা খিনি আৰ্টছত হে পঢ়িছা নেকি চাইন্সত চিত‌‌ নাপালা নেকি
তাত গৈ কিনে যে আকাকে
সেইটোৱে আছে দিয়া আজিকালি চ'চাইটিৰ মানুহবোৰৰ কাৰণেও কিছুমান ষ্টুডেন্টে একদম পঢ়া বাদ দি দিছে
আৰ্টছ বেয়া নহয় তো আৰ্ট ভাল আৰ্টছৰ কাৰণে চিভিল চাৰ্ভিচ হয়ে চিভিল চিভিল চাৰ্ভিছ তোমাৰ কিমান জৰুৰী হয়নাই
ক' আছে নেকি
অঁ সেইটোয়ে এতিয়া তোমাৰ আৰ্টচ ললে তুমি ইউ পি এ চ এ পিছি দিব পাৰিব সেইবোৰতো বহুত ভাল ন এইয়া আমাৰ দেশখনৰ কাৰণে কৰা হয় ডক্তৰ নহ'ব পাৰে
সেইটোৱেই তোমাৰ পঢ়িলে নিজৰ ওপৰত ডিপেণ্ড কৰে তুমি কি পঢ়া
হেল্ল' কি কৈছা কি কৈছা হেল্ল'
হেল্ল' কি মই কৈ আছিলোঁ যে নহয় তোমাৰ মানে তোমাৰ চাইন্সতকে বেছি আজিকালি আৰ্টছতে স্কপ থাকে
অ সেইটোৱে
অ সেইটোৱে আৰু
কিন্তু মানে ধৰা চাইন্সটোও বেয়া নহয় বাৰু হা হা
তুমি ডিগ্ৰী কিহত কৰিছিলা? আ আৰ্টছত কৰিছিলা?
অহ
অ মানে চাবজেক্ট কি লৈছিলা? অঁ
অ চাবজেক্ট এ চাবজেক্ট আছিলে মোৰ মেজৰ আছামিছ আছিলে
মাইনৰ
জানাই চোন মাইনৰ গোটেই কেইখনেই আৰু
অঁ বাকী মাষ্টাৰ্চ নকৰা?
মাষ্টাৰছ ভাবিছো মাষ্টাৰছ কৰো নে নকৰো
তোমাৰতো ডিগ্ৰী কমপ্লিট হ'বই আৰু নে হ'লেই অ অ
তাকে ভাবিছো কৰোঁ নে নকৰোঁ
সে আকৌ ময়ো এতিয়া ডিগ্ৰী কৰো নে নকৰো ভাবি আছো তোমাৰ নে লাইনে পঢ়ো, আজিকালি তোমাৰ পলি পলিবিলাকো ভাল নহয় আই টি আই চাইটিআই বিলাক তিনি বছৰ কৰি যদি তুমি ছমাহৰ এক্সপিৰিয়েঞ্চ চাৰটিফিকেট লৈ আজিকালি পতককে জবটো পাই বুলি শুনিছো আৰু
পাই পাই মোৰ লগৰ এজনে তোমাৰ আই টি আই কৰিছিলে ডিজেল মেকানিক সে ডিজেল মেকানিক কৰি কিনে সি এতিয়া আহমেদাবাদত তোমাৰ জব কৰি আছে টুৱেণ্টি থ্ৰী থাউজেন্দ পাই পাৰ মান্থ
আচ্ছা ঠিকে আছে হয় নাই তেনেকে
সেই হ'ল তোমাৰ জানুৱাৰী নহয় ফেব্ৰুৱাৰী নে মাৰ্চত গৈছিলে সি
অঁ অঁ
বহুত দিনেই হ'ল বাৰু সি ভালেই এতিয়া পইচা কমাই আছে ধ এতিয়া সি তাত অলপ দিন কৰি কিনে বোলে এক দুই বছৰ কৰি কিনি সি বিজনেছ কৰিম, সি বিজনেছ কৰিম বুলি আহি যাবও পাৰে
অ তো আজিকালি বিজনেছতো বহুত প্ৰফিট দেই
উম এ আজিকালি জব নকৰাই হৈছে বহুতে মানে বিজনেছতে লাগিছে বুজিছা, যেনেকেই নহওক যিয়েই নহওক সৰু সুৰাকে হলেও বিজনেছ এটা কৰিব লাগে
সেইটোৱে চাইড বিজনেছ থাকিলে ভাল আৰু আজি কালি সেইটোৱে এডুকেশ্বন ইমান মানে ভেলিওটো নাইকিয়া হৈ গৈছে এডোকেচনৰ, তাতে আৰু তোমাৰ এ আই বিলাক ওলাইছে নহয়
আকৌ এ আই টে মানে ধৰা জব কৰিব পাৰি নহয় আজিকালি
অ সেইয়াই আজিকালি টিচাৰ বিলাকেও অলপ সেইবোৰ কাৰণে খঙে কৰে এডুকেশ্যন ক্ষেত্ৰত তোমাৰ যি কিবা কিবি কৈ থাকিলে টিচাৰক নু সুধে এ আইতে সুধি দিয়ে আৰু চেট জি পি টিমই এইবিলাকত
অ সেইবোৰত মাৰি দিয়ে ডাইৰেক্ট এন্চাৰটো আহি যায় কিন্তু টিচাৰ বিলাকে কোৱা মতে তাতে অলপ মানে খেলি মেলি থাকে নেকি কাৰণ মানে এ আই আৰু হিউমেন টো নিমিলে ন
উম উম
সেইবোৰত অলপমান ডিফাৰেন্ঞ্চ থাকে হ'বলা মোৰ টিউচন চাৰ্জেনে কৈছিলে মানে ফোনত চাই কিনে কেতিয়াও লিখিব নালে বুলি কৈছিলে
অ নালাগে নালাগে অলপ হলেওবনাই লিখিব লাগে কিছুমান সিহঁতে নাজানে ন প্ৰপাৰে তোমাৰ দিব নোৱাৰে চাগে কাৰণ সেইবিলাকতো মানুহে ভৰাইছে ডাটাবিলাক
উম এতিয়া মোৰ তাত এজাক এজাক কিতাপ পঢ়ি আছে
অও
সেইখিনো পঢ়িব লাগিব ব নাকি এয়াই হয় নাই
সেইয়োতো এয়াই তোমাৰ ইউজ কৰিব লাগে কিন্তু লিমিটত আৰু সুবিধা হয় কাৰণে মানে আৰু বেছিভাগে আজিকালি এয়াই ইউজ কৰে
উম উম
স্কুল কলেজ আদি নাযায় সেইকাৰণে বেছিভাগৰ এন চি ডি চি লাগে
অঁ অঁ সেইবোৰ এটেনডেঞ্চ কমিশন
অহ
মোৰ এটেডেঞ্চ ভালেই আছিলে বাৰু ইমান বেয়া নহয় মই কলেজ গৈছিলো অ মই এডুকেচনৰ কাৰণে নহয় মই ফ্ৰেডবোৰৰ কাৰণে লগত ঘূৰিব গৈছিলো মানে ফ্ৰনবোৰ লগত অঁ মই ঘূৰিলো পুৰা অ খালো এনেকে এনজয় কৰিলো আৰু কলেজ লাইফ টো
হয় নেকি পুৰা ভাল অ কলেজখন তোমাৰ কি কলেজ আছিলে হয় ন ভাল আছিলে নে পঢ়া
উম ভাল আছিলে বহুত ভাল আছিলে দেই তাতে ক্লাছ হয়
অ তাকে মই এতিয়া ডিগ্ৰী কৰোঁনে তোমাৰ লাইন পঢ়োঁ ভাবি আছোঁ অলপ কনফিউজ হৈ আছোঁ তোমাৰ ডিগ্ৰীত মানে চাৰিটা বছৰ লাগে আকৌ যদি মই এইফালে লাইন পঢ়োঁ তিনিটা বছৰত ওলাই আহিব পাৰিম ন তোমাৰ এবছৰ তোমাৰ আকৌ মই এইটো ক'ৰবাত লাগিলে হেৰি ইণ্টাৰ্ণশ্বিপ মাৰিব পাৰিম তেতিয়া মই একসপেয়ঞ্চাৰ্টফিকে হিচাপওল আহ ইণ্ট্শ্বপ মাৰে তাকেই মই পলিত এপ্লাই কৰি থৈছো বাৰু
আহ
তাৰপিছত আৰু বাকী ইফালে পাবলৈ হ'লে ক'ৰবাত ডিগ্ৰী কৰিব চামৰ্থত এপ্লাই কৰি থৈছোঁ
অ অ আগতে পলিত অ গম নাপা আগতে পলিত তুমাৰ একাম লৈছিলে তুমি একাম দিলেহে এক মানে পাছ কৰিলেহে তুমি তাতে এডমিশন হ'ব আজিকালি সেই একামটো নাই
নাই নাই আজিকালি উঠ উঠাই দিলে এ তোমাৰ হেৰি চাই আকৌ পাৰ্চেণ্টেজ চাই কিন্তু আজিকালিও এইবোৰ ইয়াত দু দুই নম্বৰ আছে চাগে জানা আমাৰ লগৰ দু মানে সিহতৰ পাৰ্চেণ্টেজ ভাল কিন্তু এ যত মানে ভাল ভাল পাৰ্চেণ্টেজ পোৱা থকা কেইজনীও মানে পোৱা নাই মানে যোনখন কলেজত সিহতি এক্সপেক্ট কৰিছিলে যে পাম বুলি তোমাৰ আজিকালি বোলে প্ৰেফেৰেঞ্চ চাই অ সেইটোও হয় সোপায়
পইচা খুৱাই দিছে চাগে গাৰ্জেনে সেইটো কাৰণে তোমাৰতে পাই যোনবিলাক মানে ধৰা বেয়া বেয়া পাৰ্চেন্টেজ সেইবোৰে পাই গৈছে আৰু তোমাৰ ফ্ৰেণ্ডবোৰ ভাল ভাল খিনি পোৱা নাই চাগে
কিন্তু তোমাৰ এতিয়া এইবোৰ যে কৰিছা এইবোৰ কৰিব নালাগে বহুত ল'ৰা ছোৱালীৰ আশা থাকে দিয়কচোন মানে তোমাৰ অ সিহঁতে যদি ভাল ভাল পাৰ্চেন্টেজ থকা ষ্টুডেন্ট বিলাক তাক যদি নাপায় ভাল কলেজ এখনতে তেনেহলে কি হ'ব বাৰু
সোমাব নালাগে ক'ব গ'লে
অ এইটো বেয়া কাম কৰিছে ন
সেইটোয়ে পঢ়া শুনাত কেলে পইচা কমাব লাগে কোৱাচোন সেই চব সমান ন পঢ়া শুনা বুলি কলে চব সমান চবে সমান শিক্ষা পাব লাগে
অ হে কি কবা আৰু আজিকালি চবকে পইছা আৰু দৰকাৰ আৰু চবে সেইকাৰণে পইছা পইছা দিলে পাই যাব পাই যাব আপোনোকে আৰু আজিকালি তোমাৰ এডমিশ্যন অ ৰিজাল্ট নিদিয়া আগতে এডমিশন লব পাৰেে' কিছুমানে মোৰো মানে লগৰ এজনীয়ে তেনেকৈ কৈছিল তাই মানে পাৰ্চণ্টেজ ভাল আহিব বুলি জানে আৰু চুকাই তথাপি সেইটো ৰোল নহয় যে এ সেৰি ৰিজাল্টো আকৌ তুমি এডমিচন ল'ব পাৰা তাকো মেট্ৰিক ন
উম
সেইটোৱে আজিকালি বহুত এইবোৰ ঢেৰ লিলিমাই হৈছে আৰু
মোৰো সেনেকা লগৰ এজনে এনেকুৱা কৰিছিলে মানে কি তোমাৰ ৰিজাল্টো অহাৰ আগতে এডমিচন লৈ থৈছিলে উম মোৰ ঘৰৰ মই তাতে বিশ্বাস কৰা নাছিলো ধৰা কেনেকৈ এডমিচন ললে ৰিজাল্ট নাহাকে
অ দিছে যে সে
সেইটোৱে তাৰ পৰা মানে সিহঁতে ভাল ৰিজাল্ট কৰিব বুলি জানে সিহঁতে ভাল ৰিজাল্ট কৰিব বুলি জানে চাগে
অঁ জানিলেও সেইটো ৰোল নহয় ন সেইটো হয় নেকি
পঢ়াত গাধা আছিলো
একো নহয় দিয়া তোমাৰ পিছ লৰাবিলাক চুকাই হয় েন
বাকীবোৰ কথা গম নাপাও মই গাধা আছিলো মই মোৰ ৰিজাল্ট একদম মানে ফেইল কৰিম বুলিয়ে ভাবিছিলো কিন্তু পাছে কৰিলো।
হয় নেকি ঠিক আছে দিয়া তুমি তোমাৰ তোমাৰ তুমিতিয়া। কলি কৰিম বুলি ভাবিছো মোৰ মানে মায়ে মাতিছে হা মই গৈ আহোঁগৈ এফালে।
অ হ'ব দিয়া মই ব্ৰাছ কৰোগে মই উঠাই নাই মানে মই শোৱাৰ পৰা উঠি আহিয়ে মই ফোনটোয়ে চাই আছো।
হয় নেকি দিয়া দিয়া উঠা ময়ো যাওঁ।
অকে মই কিবা এটা খাই লওঁ গৈ দিয়া।
অ অ ঠিক আছে দিয়া
বা বাই
বাবাই।